উম
কি কৰি আছা বোলো
এই মাত্ৰ চিনেমা এখন চাই পেলাই আহিলো ঘৰলৈ
অ পিছে কি চিনেমা চালা অসমীয়া চালা নে হিন্দী চালা
অসমীয়া-অসমীয়া নতুনকৈ যে ককা দেউতা নাতি হাতীখন যে আহিছে সেইখন।
অও ময়ো শুনি আছিলো বাওঁ দে মইও চাব যাম বুলি ভাবি আছিলো ৰবা পইচাই নাই পইচা হলে যাম আৰু উম এনে পিছে আজি পইচাটো পালাত অ এনে পইচাটো আজি পালান নাই?
পালো-পালো-পালো এ ৰাতিপুৱা এঘাৰটা বাৰটা মানত সোমাইছে।
উম ঠিকে আছে বাৰু দে পিছে কাৰ লগত গলা চিনেমা খন চাবলে এই ৰাতিখন?
হেই আমাৰ দাদা এজন মাহিৰ লৰাটো আহি তাৰপিছত কলে চিনেমা চাবা যাওঁ বল তেতিয়া কৈছো।
অ-অ মানে ময়ও যাম বুলি ভাবিছিলো কি হয় ৰবা এই মাজতে এখন চিনমা চাব আহিছিলোঁ আলফা খন যে এই মানে মানুহ কেইটা মানৰ লগতে গৈছিলো বুজিছা বুজিয়ে নাপালো চিনেমাখন মই ভালকৈ মানে বেলেগ চাই থাকোতে গ'ল
হয় নেকি
উম কি আলফা চিনেমাখন ভালেই নে বেয়া
মানে মই কি ক'ম আৰু মই অলপ চলপ বুজি পালো তাৰপাছত একো বুজি নাপালো মানে বেলেগৰ লগত গৈছিলো যে
অ অ বুজি নাপালা উম বুজিছ বুজিছো বুজিছোঁ
এখেতে মানে বেলেগ চাই বেলেগ মানে চিনেমালে ধ্যানে নগ'ল সেইখন চাব নাপালো আৰু ভালকৈ
অ গম পাইছোঁ দিয়া ঠিকেই আছে
সেইকাৰণে আৰু এইবাৰ যাব লাগিব বুজিছা চাবলৈ সেইখন
উম কিন্তু মানুহৰ মুখত শুনিলোঁ আলফাখন ভাল হোৱা নাই বুলি
ময়ো মানে মই অলপে চাইছো তেওঁ মানে মই ইমান ভাল পোৱা নাই সেইকাৰণে কিছুমানে কৈছে বোলে ভাল হৈছে নাজানো আৰু সিহঁতে কি ভাল পাইছে
অ হয় নেকি? তাকে মই নাজানো তাকে আকৌ নতুন এখন আহিছে, ধা ধামাল ফৰ নেকি সেইখন গলে ভালেই হৈছে বোলে। শুনিছো তাকে সেইখনকে চাওঁ চাওঁ গৈ নেকি?
আমিও চাম আমাৰ লগতো ওলাবা বোলো চিনেমা ছাবলৈ কি কোৱা?
অঁ, যাম দিয়া তোমালোকে আজি কালি লগে নধৰা মোক।
এ কি হৈছে জানা এই কামৰ পৰা অলপ মানে হেৰিয়ে পোৱো যো নোপোৱা হ'লো এতিয়া মানে ৰাতিপুৱা শুম। একো সোমবাৰৰ পৰা লগাব যাব লাগিব স্মাৰ্ট মিটাৰ মে সু চপা কৈ আছে কথাবিলাক।
অ স্মাতমিটাৰ কৰিয়ে আছা নেকি?
উম কৰি আছো কৰি আছো, এ এই মানে এতিয়া কনজুমাৰ নোহোৱা হৈ গৈছে। টো মানে এই গৰম গাটো কাম কৰিব মন নোযোৱা হৈছে।
অঁ হয় ঠিকে।
সেইকাৰণে মানে ভাল চাকৰি এটা বিচাৰিব লাগিব বুজিছা, কিবা কাম চাম এটা যত মানে ফিক্স ইনকাম এটা আহে।
অঁ অঁ
এনেকুৱা মানে কনটেক্ট। থৈ মানে কাম লৈ লাভ নাই, মই মানে গম পাই গৈছো আৰু এই তিনিবাৰ চাৰিবাৰ কৰিছো এইবিলাক। উম। কনটেকছুৱেল মানে কাম কৰিলে কি হয়, জানা পইচাটো মানে বেছি পায়, কিন্তু কামটো যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে তুমি মানে পইছা পাই থাকিবা, তাৰ পিছত কাম পইচা নোপোৱা আৰু।
উম উম, সেইটো কাৰনে পাৰমেনেন্ট কাম এটা চাই লোৱা আচলতে ভাল।
উম তাকে চাওঁ ৰ'বাচোন কি পাওঁ কাম। পাৰমেনেন্ট কাম এটা মানে মোৰ এটা চোৱা চাই থোৱা আছে, সেইটো মানে এতিয়ালৈকে হোৱা নাই মানে পষ্ট খালী হোৱা নাই।
অঁ
তাৰ কাৰণে মানে এতিয়ালৈকে মানে মোৰ কামটো পোৱা নাই আৰু মানে ফৰ্থ গ্ৰেডৰো চাকৰি বিলাক ওলাই আ ছে আৰ্মি কেম্পবোৰ ভিতৰত সেইবিলাকো মানে এতিয়া অনলাইনৰ পৰ্টেলটো খুলি দিয়া নাই যে সেইকাৰণে। এপ্লাই কৰাহে নাই যদি হৈ যায় কৰিম আৰু একজাম দিম।
অ অ সেই বাৰু দে। কৰিব পাৰো ধ, এপ্লাই এপ্লাই কৰি থাকা।
অঁ পিছে এইবাৰ হেৰি এক্সম হব নহয়, ফৰেষ্টগাৰ্ড এপ্লাই কৰিছিলা।
কেতিয়া হ'ব এক্সাম?
এপ্লাই কেতিয়াবাতে হৈ গ'লেই এপ্লাই মানে জানুৱাৰী ফ্ৰেব্ৰুৱাৰী মানতে হৈ গৈছিলে একযাম এই মাহত ন।
কি হয়?
ফৰেষ্ট গাৰ্ডৰ মানে।
এইটো কি কয় কেনেকুৱা মানে কেনেকুৱা ফৰেষ্টটো শুনিছো ফৰেষ্ট গাৰ্ড টো শুনা নাই।
ফৰেষ্ট শুনিছা ফৰেষ্ট গাৰ্ড শুনা নাই, এইবিলাক যে হাতী চাতী বিলাক হেৰি কৰে যে খেদে মানে ফৰেষ্ট ত আহে যে দেখা নাই।
অঁ অঁ হেইয়া ন।
অঁ তাকে মানে ফৰেষ্ট গাৰ্ড বুলি কয় আৰু বুজিছা হিনতক মানে এনেই পুলিচক যেনেকে আমি পুলিচ বুলিয়ে কয়, তেনেকে মানে ফৰেষ্টৰ মানুহবিলাকক এইবিলাক ফৰেষ্ট গাৰ্ড বুলি কয়।
অঁ অ অ এই যে বনৰীয়া জীৱ জন্ ন্তু যে হেৰিকত যে থাকে ফৰেষ্টাৰ।
অঁ সেইটো সেইটো মানে মানে বন্য কি আছিলে? বন্য জীৱ জন্তু আৰু বন্যপ্ৰাণী মানে ৰক্ষা কৰা সেই সুৰক্ষা দিব লাগে, সেইটোকে ফৰেষ্ট গাৰ্ড বুলি কয় বুজিছা কথাটো।
অ অ বুজিছো বুজিছো ফৰেষ্ট গাৰ্ডৰ কাৰনে মানে। কি কি ভাল লাগে মানে কি কি কৰিব লাগে ফৰেষ্ট গাৰ্ডত।
ফৰেষ্ট গাৰ্ডৰ কাৰণে তুমি মানে কি কি কৰিব লাগিব আৰু তোমাৰ মানে ধৰ ফিজিকেল হ', ব তাৰপিছত ৰিটেইন হব। ফিজিকেলত তুমি বিশ কিলোমিটাৰ নে কিমান তিনি ঘণ্টা নে দুঘন্টাত খোজকাঢ়িব লাগিব।
খোজকাঢ়ি অ খোজকাঢ়িয়ে পাই নি।
খোজকাঢ়িব লাগিব অ তুমি যেতিয়া এপ্লাই আৰু এক্সাম ভাল হ'ব লাগিব তেতিয়া তুমি পাই যাবা ফৰেষ্ট গাৰ্ডত ইমান টান নহয় কিন্তু ফিজিকেলটো আৰু ফিজিকেলটো অলপ টান আছে বিশ কিলোমিটাৰ ভাবাচোন কিমান দূৰ হব আমাৰ ইয়াৰ পৰা টাউন দুবাৰ আপ দাউন কৰিব লাগিব তুমি।
উম! হয় হয় দে এনে ফৰেষ্টাৰটো ফৰেষ্টাৰ কিন্তু ফৰেষ্টাৰতহে কম চাকৰি পায় কিন্তু সেইটো জানিবা আকৌ।
হে
ফৰেষ্টাৰত চাকৰি পোৱাটোৱে মানুহৰ কম কিন্তু জানা নে নাই। পুলিচ চুলিছে আৰ্মিয়ে চাৰ্মিয়ে পাই যায় কিন্তু ফৰেষ্টাৰতহে কম মানুহে পায় কিয় নাজানো দেই।
কিয় মানে এই খোজকাঢ়িব লাগে যে বিশ কিলোমিটাৰ তিনি ঘণ্টা নে দুঘণ্টাৰ ভিতৰত যে।
অ
এইটো বিশ কিলোমিটাৰ তুমি ধেমালি পাইছা নেকি ইমান দূৰ খোজকাঢ়িবলৈ।
সেইটোতো হয় বাৰু এইটো ঠিকেই কৈছা।
মানে এনেও দৌৰিবলৈ হলে ষোল্লশ মিটাৰ দিয়ে খুব বেছি দুই মিনিট, পাঁচ মিনিট, তোমাৰ সেই দৌৰাটো শেষ। হৈ যায় হয় নে নহয় পুলিচত, কিন্তু ফৰেষ্টত তুমিটো বিশ কিলোমিটাৰ খোজকাঢ়িবই লাগিব যিয়ে হওঁক।
অ খোজকঢ়াটো ধেমালি নহয় নহয় বিশ কিলোমিটাৰ। বিশ কিলোমিটাৰ খোজ বিশ কিলোমিটাৰ কিমান টাইম দিয়ে খোজকাঢ়িবলৈ।
দুঘণ্টা নে তিনিঘণ্টা এটা দিয়ে মই মানে ইমান সঠিক কৈ গম নাপাওঁ মানে মই।
দুঘণ্টাত খোজ কাঢ়ি কমপ্লিট কৰিব পাৰি কিন্তু খোজকঢ়া অভ্যাসটো থাকিব লাগিব বুজিছা। তেতিয়া কমপ্লিট কৰিব পৰা যাব।
উম! মোৰ বাৰুতে কালি অলপ এটা পোৱালিক খেদিলো বুজিছা মানে অলপ অভদ্ৰামি কৰি আছিলে। ক'ৰ পৰা খেদিছো আমাৰ যে এলেচ। এলেচনহঁতৰ ঘৰ পৰা খেদিছো একে হেৰি লৈকে ক'লৈকে এইটো ৰ'বা কি বুলি কয় মানে এই ফাৰ্মাচাৰী সোমাই যায় যে আহঁত জোপা।
অ কিয় কিয় খেদিছা?
এই মানে অলপ কিবা এটা কাম কৰিছিলে বুজিছা মানে সেইকাৰণে খেদিলো তাক সেইখনোতে সেইখনঁতে। তাতকৈ আগত গুচি গ'ল এই মছজিদটোৰ ওচৰলৈকে।
অ হয় নেকি, কৰ ল'ৰা।
ধে এই আমাৰ বিল্লু বুলি কয় যে।
অ অ কিয় বা?
এ এনেই কিবা এটা কৰিছিলে সাধাৰণতে সেইটো কাৰণে মানে মানে এনেই গাত লাগি আছিলে তাৰপিছত ভাবচো মানে কাম এটা কৰি দিলে সেইটো মানে মই বেয়া পালোঁ যে সেইকাৰণ তাক পিটিবলে খেদি ফুৰিছিলোঁ।
অ' হয় নেকি।
উম, কালি একে মানে ঘাম জ ঘামি জুল বই গ'লো গ'ম পোৱা কথাটো।
অ অ ডাঙৰ কাহানী হৈ গ'ল মানে।
ৰাম কৈছাই নে।
অ'অ'অ'অ'।
চচনি খাই গৈছোঁ মানে তাই, চেণ্ডেল চেণ্ডেল পাত থাকিলো বুজিছা নহ'লে ভালকৈ দৌৰিব পাৰি মানে কালি সি আকৌ সি আহি পেলে কি কৰে গ'ম পোৱা নাই পোৱা
কি কয়?
সি আকৌ মানে এলচৰ ঘৰত আহি পেলাই কৈ সি সাউতকৈ বোলে ছেকেণ্ড গেটৰ পৰা দৌৰি আন গৈ বোলে।
মই কৈছো তই শেষ হৈ গ'ল তোৰ মোৰতো মানে ইমান দচি আকৌ আজি সি কালি মোক এইটো কথা ক'লে মই তাক ক'লো বুলিলো ত মোৰ সাউতকৈ সেই চেকেণ্ড গেটৰ পৰা দৈ আন গৈ কৈছো শেষ হৈ গ'ল ইয়াতো দে মোৰতো।
উম বিল্লু বছ বিল্লু ল'ৰাটো বৰ সাংঘতিক বস্তু ন'।
ৰাম কালি সি কম দৌৰোৱা নাই মোৰ মানে কৈছো নহয় আজিলৈকে মই ইমান খেদি পোৱা নাই কাকো।
হয় নেকি?
উম পুৰা দ এতিয়া মানে আহোন আহোতে মানে জীৱতো ওলাই যাওঁ ওলাই যাওঁ বুলি কৈছে আৰু মানে।
বাকী ভাত পানী খালানে নাই?
ভাত পানী খাই মেলি উঠি আহিছোঁ এতিয়া বুজিছা যিহে গৰম দিছে।
তাতে চিনেমা হলত, চিনেমা হলত এচিত বহি চিনেমা চালো এতিয়া ঘৰত আহি আৰু উতিপাত গৰম লাগিছে।
তাকে ঘৰত আহি তুমি এতিয়া ফেনৰ তলত অলপ সময় শুই থাকা আৰু বুজিছা নহ'লে এ চি ক'ত পাবা আৰু এতিয়া।
এইটোৱে কি ক'ম এ চি
এ চিত থাকিলে বেয়াহে এক প্ৰকাৰ গ'ম পোৱা নাই কথাটো?
অ বেয়া বেয়া।
মানে তুমি এ চিত থাকি এ চিৰ তলতে যদি সোমাই থাকা তুমি নৰ্মেল বতাহত তুমি ওলাব নোৱাৰা ঘপছে।
অ সেইটোতো হয় ঠিকেই কৈছা বাৰু তুমি, এই এচি-এচি-এচি এচিত বেছিত থাকিলে বেমাৰো হয় তোমাৰ মানুহৰ ন'।
মানে এচিত বেছি থাকিলে তুমি বগাও হৈ যাবা এইফালে হেৰি তোমাৰ অলপ মানে তুমি বাহিৰত মানে হাৱাটোৰ লগত তুমি এজাষ্ট হ'বলৈ টাইম লাগে গ'ম পোৱা কথাটো?
অ সেইটো হয় বাৰু দে।
মানে বেলেগ মানুহে ধৰ এতিয়া আমি বেলেগ মানুহ এইটো গৰম সহ্য কৰি ল'ব পাৰে হয় নে নহয় কোৱা কথাটো?
উম।
এ চিত যোনবিলাক মানুহ থাকে এইটো কম সহ্য কৰিব নোৱাৰে সেহঁতে।
অ সেইটোৱে হয় বাৰু দে ঠিকেই কৈছা তুমি।
এই এ চিৰ তলত সোমাই থকা মানুহে চৌবিশ ঘণ্টা যদি এ চিত থকা মানুহ তুমি উলিয়াই আনি চাইকেলখন চলাই দিব দিয় এই ৰ'দত বা দৌৰিব দি দিয়া এই মানুহটোৱে মানে কি হ'ব ঠিক নাই এইটো ভগৱান জানিব আৰু।
অ সেইটোতো হয়।
অ
বাকী পইচা পাতি হ'লে ভৱিষ্যত এ চি এটা ময়ো লগাম ঘৰত
অ তুমি কাম কৰিবা এ চি এ চি টোত মানে তুমি এমাহ মান এচি টো অলপ সোমাই পেলাই মানে এনেকুৱা ৰ'দত তুমি ধুনীয়াকৈ ইয়াত তোমোকৰ ঘৰ পৰা আমাৰ ঘৰলৈ দিবাচো
উম তাকে ঠিতাতে মৃত্যু হৈ যাব।
অ ঠিতাতে মৃত্যু মানে অ শুনিছা? ই তাতে মৃত্যু মানে তোমাৰ কি হব এইটো মানে ক'ব নোৱাৰিম আৰু মানে ইয়াত। বেয়া হৈ যাবতো অলপ।
হয় নেকি? ঠিকে আছে। আমাৰ এনে এল কে কলে গ'ল?
এলকে কথা পাতি আছে বুজিছা। মই এটা ল'ৰা লগত কথা পাতিম বুলি কলো ভাতে খোৱা নাই। এতিয়া আকৌ গ্ৰুপত কৈছে কোনবা হেৰি আছে নেকি? মানুহ আছে নেকি কথা পাতিব
অঁ এইয়া মানে তলে-তলে কাম কৰি আছে নেকি?
তলে-তলে নহয় মানে সি কৰিম বুলি কৈ নাইবাৰ নকৰো কৈ মানে সেইকাৰণে মই ইমান হেৰি কৰি থকা নাই তুমি অহা কাৰণে মোৰ ৰখি আছিলো আৰু মোবাইলটো চাই-চাই। মোবাইল
ঠিকেই কৈছা। মই ময়ও ভাবিছো তাৰমানে দিন হয় এনেকে থাকে। দিনটো দিনৰ-দিনৰ ৰ'দে-চ'দে দিনত কথা পাতিব মন নাযায় বুজি এই ৰাতি সময়তো মানে কথা পাতিও ভাল লাগে বুজিছা। সেইটো কাৰণে মই তোমাক ৰাতি দিনত তাৰ মানে মই তেনেকে খবৰ খাতি সুধিবলৈ ফোন নকৰ আৰু ৰাতিয়ে ফোন কৰিছো আৰু ৰিংকুক ফোন এটা কওঁ ৰ
অঁ ভালে কৈছা আ বাৰু দে, অঁ ভালে কৈছা আ বাৰু দে। এতিয়া চোৱা এ যিহে ৰ'দ দিছে আজিকালি। বৰষুণ অকণ কিন কিনে অ অলপ আগতে বৰষুণ দিছিলে বুজিছা। যোনখিনি বৰষুণ দিলে
অ!
এই ছাগলী খেদা বৰষুণ বুলি কয় যে।
অঁ
ছাগলী এটা কি ভেকুলী এটা খেলিব নোৱাৰিব সেয়া বৰষুণে।
উম! এ যি দিনত ৰাতি হলে বৰষুণ কিন কি নাই দিনত হলে টিকাফটিয়া ৰ'দ।
উম! এই আজিকালি মানে এইবিলাক গছ-গছনি বেছি কাটি মেলি দিছ যে সেইকাৰণে মানে গৰমটো বেছি হৈ গৈছে আৰু।
অঁ! সেইটোৱেই।
উম-উম! মানে গছ-গছনি থাকিলে মানে অলপ হম!
কথা এটা যে কৈছিলো কালি তোমাক যে এই কাহানীটো যে?
অঁ!
এইটো কাহানি আজি অকমান খেদি মেলি হৈছিল নহয়।
অঁ-অঁ! ঠিক হৈছিলে নেকি অলপমান?
ঠিক মানে মই মানে পালো ৰাস্তাত হে ৰাস্তাত পাওঁতে মই পিছা কৰিলো। পিছা কৰি মানে লগ ধৰিলো গৈ তাৰপিছত মানুহ আছিল মই ক'লো কিয় এনেকা-তেনেকা তাৰপিছত বাইকো আছিলে মোক ক'লে এনেকে-তেনেকে তাৰমানে বকিচে অলপ-চলপ। তাৰপিছত ঘৰত গৈ মোক ফোন কৰিছে ঘৰত গৈ ফোন কৰি কৈছে এনেকে ৰাস্তাত তেনেকে কৰে নেকি কিবাকিবি তাৰপিছত কৈছে তোমাৰ লগত মই এনেকে নাথাকো। তুমি মোক তোমাৰ লগত নাথাকো হৈ গ'ল। এইটো কৰা পৰাতো আৰু নাথাকো তাৰপিছত মেছেজ-চেছেজ দিলে। তাৰপিছত হোৱাটচএপত আকৌ মেছেজ দিলে তাৰপিছত মেছেজ‌ দিলে তাৰপিছত মইয়ো মেছেজ অলপমান দিলো তাৰপিছত মাজে-মাজে অকণ-অকণ অনলাইন আছিলে দেখিছিলো মাজে-মাজে অনলাইন। তাই তাৰপিছত মই মেছেজ চোৱা নাই আৰু অনলাইন ব্লকো কৰা নাই কাৰণে মেছেজ চোৱা নাই খালি আৰু দি থৈছো মেছেজ
এই ঠিকে আছে, ঠিকে আছে মানে এনেকুৱা মানে কি এনেকুৱা কিয় নকৰিব কোৱা চোন যে তোমাক যেতিয়া অলপ হেৰি কৰি ফুৰে
উম!
এইটো-এইটোতো চবেই কৰিব ন তোমাৰ যদি ভালকৈ যদি কথা বতা বিলাক নকয়। তেনেহলেতো তুমিতো সুধিবাই
অ মোৰো ভুল আছে মই ৰাস্তাত তেনেকে কৰিব ন চিনাকি মানুহো থাকে ন কিছুমানে দেখিলে ঘৰত গৈ লগাই দিঅ। পাৰে ন বুইচা।
এ ঘৰত গৈ ঘৰত গৈ লগোৱাটো কথা কি আছে বাইক যেতিয়া যিহেতু ওচৰত আছে।
অ।
সেইটো মানে অলপ অ চোৱা বায়েকৰ লগত নথকা যে অকলে থকালেটো বেলেগ কথা, বায়েক আছ। সেইকাৰণে মানে ইমান টেনচন কৰিব নালাগে বাৰু দেটো কথা। যেতি ক'ৰবাত তুমি অকলে অ যেতি ক'ৰবাত অকলে অকলে পাই যে কুটানটো বেলেক।